হেল্ল'! অ' শুনিছা?
অঁ শুনিছো। কোৱা কি কৰি আছা?
মই মই আছো এনেই। তুমি?
উম মইও আছো ৰবা। চাহ খালা?
অঁ খালো। তুমি?
খাইছোঁ ৰ'বা। বাকী ভালে আছা নে সকলোৱে তোমাৰ ঘৰত?
অঁ মই ভালে আছো, বাকী ঘৰৰ পৰিয়ালো ভালে আছে বাৰু। বাকী তোমাৰ? অ ঠিক আছে ঠিক আছে। বাকী আজি কেইটাত উঠিলা পুৱা?
আজি আজিতো চানডে সেইকাৰণে আৰু সাত টাত উঠিছোঁ চাৰে সাতটা সাতটা মান।
হয়, এনে কেইটাত উঠা?
এনেইতো মই মানে কলেজ থাকিলেতো মই ৰাতিপুৱা ছয়টাতে উঠো।
বাহ ভালে চোন।
উম। তুমি কেইতাত উঠা?
মই তোমাৰ কলেজ থাকক নাথাক অলপ দেৰি হয়েই সাতটাটো বাজেই।
বহুত কাম থাকে ন, অঁ এতিয়া গৰমৰ বন্ধ দেৰিকে উঠিলো এতিয়া কথা নাই দিয়াচোন।
অঁ সেইটোৱে, মানে গৰমৰ বন্ধ যে এতিয়া সেইকাৰণে অ নাই বাৰু ৰুটিনে নোহোৱা হৈ গৈছে।
উম তাকেই আৰু কলেজ থাকিলে বহুত কাম থাকে ন, ৰাতিপুৱা উঠা খোৱা মেলা কিবা কিবি কৰা ত' দেৰি হৈ যায় আৰু আঠটা বজাত ওলাই যাব
অ মই কিন্তু মোৰ কলেজ লাইফৰ কোনো এনেকুৱা ফ্ৰেণ্ড মানে আজিলৈকে লগ পোৱা নাই মানে এনেকুৱা ছোৱালী ফ্ৰেণ্ড আজিলৈকে কোনো দেখা নাই যিয়ে নেকি তোমাৰ মানে হেৰি কি কয় ৰাতিপুৱা ছয়টাত উঠে।
অ' মোৰটো নাই ঘৰৰ মানুহে মোক ছয় তাত উঠাই দিয়ে। মানে টোপনি লাগি থাকিলেও মানে উঠিবই লাগিব চয়টাত আৰু।
অ মোক মানে মোৰ মানে চব মানে দহটাত উঠি কেতিয়াবা একবজাত কলেজ আহি পায়। নটাত উঠি, নটা উঠি পেলাই তোমাৰ আ দছটাত কলেজ আহিবা এনেকুৱা ধৰণৰ ছোৱালীবিলাক।
অ আমাৰ মানে আমাৰ ঘৰৰ পৰা আঠটাত ওলাই যাব লাগে, যাওঁতে লাগে আধা ঘন্টামান। ক্লাছ থাৰ্ড ষ্টাৰ্ট হয় মানে নটাৰ পৰা।
আচ্ছা আচ্ছা, ভালেই বাৰু।
আৰু কলেজ কলেজ হয় জানানে মোৰ কলেজ নহয় মানে এইখন স্কুল হয় মানে ইলেভেন পঢ়ি আছো ন মই এতিয়া। ত স্কুল মানে স্কুল টাইমতে যাব লাগে আৰু।
অ আচ্ছা আচ্ছা আচ্ছা, ঠিকে আছে বাৰু।
উম।
বাকী সময় মূল্যত দিব পৰাটো ভাল বাৰু, তুমি দিছা।
উম তাকে।
গতিকে ভাল ফল পাবা চাগে, এ ফলৰ কাৰণে ৰখি থাকিলে
কিবা হয় এতিয়া আৰু।
মই সেইটোৱে তোমাৰ ভগৱান শ্ৰীকৃষ্ণ মানে ত তোমাৰ গীতাত কৈ গৈছে আমি কৰ্ম কৰি যাব লাগে, বাকী চল কি হয় সেইটো পিছত আ নি পিছত নিৰ্ধাৰিত হ'ব। তেনেকুৱা ধৰণৰ কথা আৰু তোমাৰ জুবিন দাও জুবিন দাও কৈছে, জুবিন দা আটাইত কৈ ভয় কৰা বস্তুটোৱেই হৈছে সময়।
সময় অ সময় অতি মূল্যবান হয়, সময় মানে গুচি গলে আৰু কেতিয়াও ঘূৰি নাহে, সকলো বস্তু আহিব কিন্তু সময় কেতিয়াও ঘূৰি নাহে, চাবা তুমি।
উম হুম, চিক পেন ঠিক কথা কৈছা। অহ, তোমাৰ এনে কেতিয়াবা এনেকুৱা হৈছে নে এই আজি বহুত সময় এনেই গ'ল, এনেকুৱা ধৰণৰ কিবা কেতিয়াবা কিবা?
সেনেকুৱা হোৱা নাই বৰ্তমান আৰু। আৰু কেতিয়াবা হয়, কেতিয়াবা নহয় এনেকুৱা আৰু হৈছে।
সময় কেতিয়াবা আৰু কিবা হয় যে মই ইমান টাইম মানে ইয়াতে বৰবাদ কৰি দিলোঁ, যদি মই ইয়াতে মানে সেই কামখিনি সময়খিনিয়ে যদিও কটালো হয়, তেনেহলে মোৰ ভাল হল হয় সেনেকুৱা কেতিয়াবা ভবা যায় দিয়াচোন।
আৰু তোমাৰ এনেকুৱাও হয় আমাৰ ধৰা আজিকালি যিটো বৰ্তমান প্ৰজন্ম, বৰ্তমান প্ৰজন্ম এনেকুৱা হৈছে তেওঁলোকে মানে সময়বিলাক তা তেওঁলোকে মানিছোঁ তেওঁলোকে কিবা এটা কৰি আছে, কিন্তু তেওঁলোকে মোবাইলত কৰাৰ উপৰি তেওঁলোকে যদি ঘৰৰ বাহিৰত ওলাই এই খেলপথাৰখনত যদি খেলে তেতিয়া তেওঁলোকৰ স্বাস্থ স্বাস্থ্য ভাল থাকিব, হয়নে?
কিন্তু আজিৰ মানে নতুন প্ৰজন্মবিলাক সকলোতে সকলোবোৰ মানে মোবাইলতে ব্যস্ত আৰু আজিৰ দিনত।
তুমি চাবা উ অ', তুমি কলেজত গলে চাবাচোন মানে ল যিমান মানে কলেজৰ ছাত্ৰ - ছাত্ৰী আছে, তেওঁলোকে হাতত মোবাইল থাকিব আৰু কাণ কাণত মানে ইয়াৰ বাগ থাকিবই। আৰু মোবাইল চাই - চাই ক'ত মানে যাই পাই গমেই নাপায়? মানে জেগা যোনটো যোনখিনি জেগাত নামিব লাগে, সেইখিনি পাৰ হৈ যায় কেতিয়াবা মোবাইল চাৰ ঠাণ্ডাত। বহুতো লগ পাইছোঁ মই তেনেকুৱা।
অ', বৰ্তমান মানে তেনেকুৱা হৈ গৈছে আৰু সিহঁতক তোমাৰ বুজায়ো লাভ নাই।
উম তাকেই, মোবাইলৰ লগত একেবাৰে হেৰি হৈ গৈছে সিহঁত।
অ মানে আ মানে মবাইলে সিহতক মানে আকৰ্ষণীয় আকৰ্ষণীয় কৰি পেলাই যে মোবাইলটো মানে মোবাইলটো নহলে সিহঁত ত নহয় আৰু।
নহয়! থাকিবই নোৱাৰে মানে সেনেকুৱা।
ত' আৰু অ', অ' মোৰ আচলতে এনেকুৱা কেতিয়াবা হৈছিলে তোমাৰ ধৰা, বহুত আগৰ পৰা তোমাৰ নপঢ়ো গোটেই বছৰটো পঢ়া নাই, ত' তোমাৰ শেষৰ শেষৰ দিনকেইটা পঢ়ি একজাম দিব যাওঁ, ত তাত তেতিয়া মানে অনুভৱ হয়।
তেতিয়া মানে তাকেই তেতিয়া হৈ যা যে মই ইমান কেইদিন কিয় নপঢ়িলোঁ? তেতিয়া মানে মোৰ নিজৰে নিজে মানে
অ', অ' তেতিয়া আমি সময়ৰ মূল্য বুজি পাওঁ!
উম, তেতিয়া আমি মানে এনেকুৱা লাগে যে মানে আৰু যদি মই বেছিকে পঢ়িলো আৰু বেছি ভাল নম্বৰ পালোঁ হয়! এনেকুৱা আৰু।
কিয় নপঢ়িলোঁ মই পঢ়িব আৰু কিবা মানে এনেকুৱা আৰু আহি যায় মনত বেয়া ভাব, বেয়া লাগে আৰু।
হয়! আচলতে দুখী আমি নিজেই আচলতে, আমাকতো মা দেউতাক কেতিয়াও মানা কৰা নাই পঢ়িবৰ কাৰণে, হয় নে?
মানে মন নাযায় আৰু কেতিয়াবা পঢ়িবৰ কাৰণে তেনেকে আৰু থাকি যায়। পিছত মানে বেয়া লাগে।
হয়, হয়। আৰু কেতিয়াবা এনেকুৱা হয় ধৰা, আমি মানে জানো যে কোনটো টাইমত কামটো কৰা উচিত যে কামটো, কামটো কৰিব অৰ্থাৎ তোমাৰ হাতত দুই ঘণ্টা সময় আছে! দু দুই ঘণ্টা তুমি যদি এনে যদি থাকা তে তুমি দুঘণ্টাৰ পিছত সেই কামটো কৰিব পাৰিবা, তুমি জানা।
উম, উম।
কিন্তু এইখিনি সময়ত তুমি এনেই আছা, এইখিনি সময় কৰি থ'লে কিন্তু কি হয়, তুমি সেই পিছৰ দুইঘণ্টাত কিবা বেলেগ কামো কৰিব পাৰিবা।
কিন্তু আমি ভাৱি থাকোঁ, যে পিছত কৰিম, পিছত কৰিম, সেনেকে মানে টাইমবোৰ গুছি যায় থাকে, যায় থাকে। মানে আমি জানো যে এইখিনি টাইমত কৰিলে কৰিব পাৰো আমি কামটো, কিন্তু আমাৰ মূৰত আহেও কিন্তু আমি তথাপিও নকৰো আমি, হয়।
হয় হয়, আৰু তুমি ভাবানে যে আমাৰ বৰ্তমান প্ৰজন্মই সময়বোৰ মানে ভালদৰে ভালদৰে সময় বিলাক মানে কি কয় ইনভেষ্ট কৰি আছে নে অযথা সময়বোৰ ৱেষ্ট কৰি আছে?
কিছুমান আছে মানে ভাল কামত মানে সময়বোৰ কটাই আছে, কিন্তু কিছুমান আছে অকল মোবাইলৰ লগত মানে গেম খেলাত ব্যস্ত, পঢ়া পাতি এৰি পেলাই কেৱল মোবাইলটোৱে চাই থাকে। তেনেকুৱা কিছুমান আছে আৰু। কিছুমান আছে ভাল মানে পঢ়ি থাকে আৰু ভাল মানে এটা ৰিজাল্ট আনে আৰু ভাল ৰিজাল্ট আনে কিছুমানে আকৌ মোবাইল চাই থাকোতে যায়।
অ অ এতিয়া মোকে ধৰা মোক মানে ভাইটি কেইদিন মান আগত মানে কেইখনমান কিতাপ দি গৈছিলে
হয়।
উম ছচিয়েল চায়েন্স তোমাৰ সমাজ বিজ্ঞানৰ কিতাপ তাৰপিছত তোমাৰ ৰাজনীতি, এনেকুৱা ধৰণৰ কিতাপ দি গৈছিলে সি।
অঁ।
যে মই মানে এতিয়া তোমাৰ এনেই আছো, মই মানে তোমাৰ এইবাৰ এইচ এছ
অঁ অঁ।
যেতিয়া কলেজ লৈ জাই মই এনেই আছো। তই কৈছে পৰ্ভি সি মানে এইবাৰ মেট্ৰিক দিব সি মোক তাৰ ক্লাছ টেনৰ কিতাপ বিলাক মোক দি গৈছে। পঢ়ি সি সদায় আহি ৰাতিপুৱা চাই যায় সি মোক সুধে ফাৰ্ষ্ট চেপটৰ টোৰ নাম কি আছিল। মই কিতাপ খন আচলতে মেলাই নাই মানে
অঁ! মন নাযায় মানে মন মেলিব
মই ধৰা তোমাৰ এইচ চ ৰ টাইম ত পঢ়িলো ন।
অঁ অঁ তেনেকুৱা হয়।
মানে সেই টেবুলখনত বহাতো মানে অকণমান জটিল হয় কিন্তু বহিব লাগে দেই মই কোৱা নাই বহাটো বেয়া বোলে সেইটো সেইটো বহুত ভাল লক্ষণ মানে মই তোমাৰ এইচ এছ অফিচত চিওৰিতী দিছিলোঁ হা
উমঁ উমঁ!
তেতিয়া মানে চিঞৰি টাইমত কিবাকে টানি মুুনি কিবাকে হেঁচি হেঁচি নিজক বহাইছিলো বাৰু টেবুলখনত।
অঁ! মন নাযায় আৰু ইমান বছৰ মানে বেছি মানে মনোযোগ এটা পঢ়া মানে মনোযোগ এটা দি পেলাই পঢ়া যায় ন তেতিয়া পৰীক্ষাৰ যে টাইম ত যে এনেকুৱা মানে ভালকে পঢ়িব লাগে ভাল ৰিজাল্ট কৰিব লাগে তেনেকে আৰু মনতটো উঠি যায় পিছত পৰীক্ষা দিয়াৰ পিছত
অঁ! সেইটোৱে যি নহওক বাৰু চি ইটি এক্জাম বুলি কওঁতে মই অলপমান বহিলো কিন্তু এতিয়া এতিয়া তাৰ পিছত আৰু মই এইখন কিতাপ মোৰ দাঙিব মানে ইচ্ছা যোৱা নাই মানে। হ'লেও মই চেষ্টা কৰিম বাৰু। আৰু যিহেতু দিন আছে তোমাৰ গৰম বন্ধ আৰু আছেই তোমাৰ আজি তোমাৰ একৈশ দিন মান আছেই আৰু।
উমঁ! আছে আছে।
একৈশ দিন এঘাৰ দিন নেকি?
কিমান দিন মানে আছে ন আৰু অনা নাই ৰ'বা মই। বেছি দিন নাই কিন্তু বেছি দিন নাই আজি কিমান
আৰু তোমাৰ বাৰ নে ওঠৰ দিন মান আছে আৰু
অঁ কিমান মান আছে চাগে পোন্ধৰ দিন মান আছে চাগে পোন্ধৰ দিন।
উমঁ উমঁ। ত' সেয়াই আৰু এইকেইটা দিনত মই ভাবো যে আমি আমাৰ নিজৰ কাম বোৰ নিজক আমি চিনিয়াব লাগে যে আমাৰ আমি ক'ত ভুলবোৰ কৰিছো আমি আমাৰ ভুলবোৰ বিচাৰি আমি সেই ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিব লাগে তেতিয়া ধৰ তেতিয়া আচলতে কি হয়। আমাৰ ভৱিষ্যতত আমি কেতিয়াও মানে প্ৰস্তাব প্ৰস্তাব লগা নহয় যে এইটো সময়ত আমি এইটো কৰিব চান্স পাইছিলোঁ। কিয় নকৰিলোঁ
তাকে আমি আমাক স্কুলত থাকোতে আমাৰ বাইদেউহতে কৈছিল যে আমি যোনটো কাম আমাৰ কালি কৰিব লগা আছে সেইটো আজিয়ে কৰি থৈ দিব লাগে। আমাক মেমে শিকাইছিলে আৰু স্কুলত
অঁ আৰু মোৰো এটা লক্ষণ আছিলে যেতিয়া স্কুলত পঢ়ি আছিলো মানে স্কুলৰ পৰা আহিয়েই আহিয়ে কাপোৰ চাপোৰ নোখলাকে ভাত চাত নোখোৱাকে ডাইৰেক্ট যিখিনি স্কুলত হোমৱৰ্ক দিছে মানে লগা লগ আহি কিনে বেগ টো থৈ কিনে ডাইৰেক্ট কৰিছিলো। যেতিয়া তোমাৰ হয় কোৱা
সেইটো ভাল অভ্যাস হৈছিল তোমাৰ কিন্তু
অঁ! সেইটো আছিল সেইটো মানে আছিলে সেইটো তাৰ মানে তোমাৰ ভূতকাল মানে এইটো তোমাৰ অতীত এতিয়া নাই এইটো
এতিয়া মানে সময়ৰ লগে লগে মানে এইটো নোহোৱা হৈ পৰিছে আৰু
উমঁ! মই ভাল বস্তুবিলাক নোহোৱা আচল কথা সেইটোৱে
তাকে!
এনেকে তোমাৰ, ধৰা ভাল মানুহ বিলাক অতি সোনকালে, আমাৰ মাজৰ পৰা গুচি যায়! যেনেকে, জুবিন দা! ঠিক তেনেদৰে, ভাল লক্ষণ ভাল লক্ষণ বিলাকো আমাৰ, আমাৰ পৰা নোহোৱা হৈ যাব, অতি সোনকালে।
উম, ঠিকে কৈছা তুমি! এতিয়া আৰু আমি সময় মানে, সময়টো বহুত মূল্যবান হয় ন'! সময়টো গুচি গ'লে কেতিয়াও নাহে।
অ'! আচ্ছা, তাকেতো! জুবিন দা যিজন ব্য তেনেকে, কাকো ভয়ে নকৰে! সেইজন ব্যক্তি। এতিয়া, যদি সময়ত ভয় কৰে! তেনেহ'লে ভাবিছোঁ! সময় কিমানখিনি মূল্যবান হ'ব পাৰে আৰু যাক নেকি আমি যাক নেকি আমি, অপচয় এনেই খেদাই আছোঁ।
এনেই খেদাই আছা। তাকেই! সেইখিনি, সেই সেইখিনি সময়ত, যদি আমি, এনে নখটাই, আমি কিবা ভাল কামত যদি খটাব পাৰোঁ, তেনেহ'লে আমাৰ নিজৰে ভাল হ'ব দিয়াচোন!
উম, উম, বহুতখিনি ভাল হয়! আমাৰ ভৱিষ্যতো। আমাৰ বৰ্তমান সময়খিনিলৈ, ভৱিষ্যত বহুখিনি ক্ষেত্ৰত জড়িত হৈ আছে। গতিকে, আমি, এতিয়াৰ পৰাই আমি জোৰ দিব লাগিব। যে, কেনে ধৰণে, কি কৰিলে, আৰু আমাৰ ভুলবোৰ শুধৰাব লাগিব, ভুলবোৰ বিচাৰিব লাগিব আৰু সেই ভুলবোৰৰ ওপৰত, কাম কৰিব লাগিব। যাতে আমি, ভুলবোৰক, আমি শুদ্ধ বুলি স্বীকৃতি দিব পাৰোঁ।
ভাল লাগিল তোমাৰ লগত কথা পাতি আজি! বহুত শিকিব পাৰিলোঁ, দিয়াচোন তোমাৰ পৰা।
অ'! মইয়ো তোমাৰ পৰা, বহুখিনি শিকিলোঁ, ধন্যবাদ! দিয়া। উম! দিয়া, দিয়া।